অ কি কৰি আছা
এ নাই এনে বহি আছো তুমি কি কৰি আছা
এ আছো এনে বহি আছো
অ বহি আছা নেকি অ খ হল খোৱাবিলাক হল
অ হল ভাত খালো তোমাৰ
ভাল খালে নে মইয়ো মানে এতিয়া অলপ পিছত ভাল খাইছো খাই যে আৰাম কৰি আছো মানে অলপমান ভাগৰ লাগি আছে ন গৰম আছে বহুত গৰম লগাৰ কাৰণে, বহি আছিল আৰু অলপমান। তাৰ, অলপমান ঘূৰিম ভাবিছোঁ বাৰু যাই পেলাই অলপমান। চাম আৰু মানে, লগৰবিলাক মাতিছিল, এহঁতে ফোন কৰিলে, এহঁতৰ লগত ওলাম আৰু। তুমি, তুমি কি কৰি আছা?
নাই, এতিয়া, ৰাতিপুৱা উঠি কেনে, চাহ-তাহ খায় আৰু খেলি খেলিব গৈছিলোঁ। আহি কিনে, অলপ ভাত-চাত খাই, এতিয়া তোমাৰ লগত কথা পাতি আছিলোঁ।
অ'! এতিয়াই নেকি?
এই মাংস খালোঁ, তুমি কি খালা ভাত? তুমি কি খালা? মই মাংস খালোঁ। তুমি কি খালা?
অ'! মইয়ো মাংস খালোঁ।
অ'! মাংস
উম! ভাল ভেজ লাগে না মাংস, মাংস ভাল লাগে না, না ন'ন ভেজ?
ভেজ ভালকে বনাই লৈ আন। ভেজ বনালে মানে, নিৰামিষ বনালে, নিৰামিষ ভালকে খাই, ভালকে বনাই খাব পাৰোঁ। মাংস বেছি খোৱা হৈ যায়, সেইটো বনোৱাৰ ওপৰত হয় মানে, কেনেকুৱা বনাই আছে।
উম! হয়, হয়।
হা! কেনেকুৱা তোমাৰ খবৰ?
ভাল! তোমাৰ?
উম, মইতো ভালে আছে! মই, তোমাক কিবা সুধিব ফোন কৰিছিলোঁ, যেনেকা, আজিকালি মানে, তোমাৰ, এ আাই আহি আছে। ইণ্টেলিজেণ্ট, নতুন-নতুন আহি আছে। তোমাৰ, যেনেকা মানুহবিলাক কৈ আছে! এ আই আহিলে, তোমাৰ কাম বোৰ লৈ ল'ব। তোমাৰ কা কাম বুলি লৈ ল'ব, তোমাক কাম পেলাই কৰাই দিব, চব বস্তু কাম বিলাক এ আই লৈ ল'ব, তুমি কি ভাবা এইটো বিষয়ত?
অ'! হয়, এ আই ইমান এডভান্স হৈ আছে। মানে, আমি, আমি এ আইৰ লগতে চলিব লাগে। আমি এ আইৰ পিছত, চলিব। চলিম যে, এ আই আমাৰ কামটো লৈ ল'ব। মানে, এ আই এক কদম, আমি একদম লাগে। মানে, এ আই আৰু আঁ আমাৰ বিলাক এ আই লৈ ল'ব, হয় নে নহয়! তুমি কি কোৱা?
উম, ঠিক কৈছা! মানে, এ আই কি হয় মানে, এ আই কি পৰা আহিছে। এ আই আনিছে মানে, আমাৰ মানুহ বিলাকৰ জীৱনটো অলপ কষ্ট কৰিব কাৰণে। মানে, এ আই লগতে মানে, মানুহবিলাক একেলগে চলিলে, মানুহৰ জীৱনো কষ্ট হৈ যাব। তাৰপিছত, তোমাৰ কামবোৰো অসহজ হৈ যাব। ইয়াৰ লগত তুমি, লগে- লগে চলিলে। কাম বোৰো খৰচ হৈ যাব। তোমাৰ যেনে, তুমি কিবা প্ৰেজেণ্টেছন দিব আছে, ভাবা? তুমি, এ আইৰ লগত প্ৰেজেণ্টেছন পাঁচ মিনিট পঢ়াব পাৰা, তুমি আগতে কিমান টাইম লাগিছিল! তোমাৰ এনেকা, আধা ঘণ্টা মানে লাগি দিছে। মানে, এ আই মানে, তোমাৰ কাম নল'ব। যদি, এ আই চলাব পাৰা, ভালকে তোমাৰ পৰা। ইয়ে তোমাৰ কাম ল'ব আৰু। মানুহেই ল'ব, লিন তোমাৰ পৰা বেছি অ'! এ আই চলাব পাৰে, এনেকাতে।
উম! আৰু এ-এ-এ এ আই চলালে, তুমি জব পাবা। জব নাপালে তুমি কি কি কি কৰিবা নহ'লে লাইফত না? এ এয়া এতিয়াতো চব এ আই য়েই হৈছে মানে তুমি এ আই নাজানা ন মানে জব নাপাবা। কম্পিউটাৰ কম্পিউটাৰ নহলে জব নাহে জবত
উম ঠিকে কৈছা তুমি। হা কি কলা?
মানে তুমি কি কোৱা মানে এ আই অ এ আই তুমি এ আই নচ চলাব নাজানিলে তুমি জব জবো নাপাবা। আৰু কি কয় মানে চব আজিকালি এয়াই হৈ গৈছে চব মডাৰ্ণ হৈ গৈছে। আগৰ যেনেকুৱা নাই এতিয়া হয় নে নহয়।
উম ঠিকে কৈছা মানে এ আই আহাৰ পৰা কি হ'ল তোমাৰ আজিকালি এ আই এ আই মানে তোমাৰ ফোনত আছে এ আই গাড়ীতো আছে। এয়াই আজিকালি চব বস্তু এয়াই থাকে মানে তোমাৰ। আজি এ আই লগত তোমাৰ গাড়ীবিলাক নি চলাই আছে এ আই লগত তুমি আজিকালি গানা বনাব পাৰে ভিডিঅ' বনাব পাৰে কাম বোৰ কৰিব পাৰে হোমৱৰ্ক কৰিব পাৰে তোমাৰ পঢ়া-শুনাও কৰিব পাৰে আজিকালি বহুত আহিলো তোমাৰ এ আই খন মানে এ আই আহাৰ লগত সহজ হল মানে নিজে চলা গাড়ী তাৰপিছত তোমাৰ ষ্টুডেণ্ট বিলাকৰ পঢ়া-শুনা আছে তোমাৰ এ আই মানে তোমাৰ ভিডিও মানে তোমাৰ অনলাইনৰ কামবোৰ কৰে এনে এইটো কৰে ভিডিঅ'বলাক। এইটো সব কামত মানে তোমাৰ এ আই ভাল লাগে মানে। মান এ আই আহিছে মানে মানুহ বিলাকৰ জীৱনতটো অলপমান স-সহজ কৰিব কাৰণে লেকিন মানুহবিলাক মানে যদি এ আই চলে আপোনাৰ নিজৰ জীৱনটো সহজ কৰিব। অ কি কলা? অ শুনা পাইছোঁ। হেল্ল'। হেল্ল'। হেল্ল' কোনে কৈছা কোনে কৈছা?
অ শুনা পাই ছা হেল্ল' অ তোমাৰ মাতটো
শুনি পাইছা হেল্ল। মাত খন আহিছে?
অ কোৱা এতিয়া কোৱা।
অ মই কৈছো মানে এ আই আহিছে কি তোমাৰ মানুহৰ জীৱনক সহজ কৰিব কাৰণে। কিয় মান এ আইটো মানে তোমাৰ কামটো নল'বা আৰু এ আই তোমাৰ কাম ল'ব কোনে যোনে এ আই ভালকে চলাব পাৰে এ আইতো মানুহৰ জীৱনটো সহজ কৰিব আহিছে তুমি এ আইতো নিজে নলয় মানুহ বিলাকে আজি ভাবে এ আই কিয় লম মই নিজে কামে ভালকে জানো এনেকা লেকীন নতুন বস্তু কিয় আহে তোমাক খৰচ কৰিব কাৰনে তুমি নতুন বস্তু নাজিলে ত পুৰণা বস্তু থাকিলে তুমি কেনেকে আগত বঢ়িব তুমি। মানে তুমি টাইমৰ লগত তুমি বদলি থাকিব লাগে হয় নাই বিজনেছ কৰি আছে কিবা কৰি আছে তুমি ইয়াৰ হিচাপকে বদলিব লাগে তুমি যেনে বিজনেজ কৰি আছে বাবা তুমি নিজৰ বিজনেছ এ আই আনিলে তুমি নিজৰ ইটো জমানাৰ লগত চলি আছে। তুমি এ আই নানিলে তুমি পিছ ফালে জামানাৰ লগত চলি আছে তোমাৰ বিজনেছটো কেনেকে আগবাঢ়িব কোৱা। তুমি অ বিজনেছ বঢ়াবৰ কাৰণে আগত বঢ়াবৰ কাৰণে তুমি কিবা কিবি কৰিব লাগিব নিজৰ বিজনেছ কাৰণে যেনেকে তুমি এয়া এলেকাত যদি তোমাৰ বিজনেছটো যেনেকা আহ মানুহ বিলাক তোমাক অ কিবা অৰ্ডাৰ কৰিলে বিজনেছত তোমাৰ এ আই লগালে তোমাৰ এ আই লগত মানে যিমান অৰ্ডাৰ আছে তোমাৰ মোবাইলত ডাইৰেক্ট আহি পেলাই ত ডাইৰেক্ট অ তোমাৰতো মেনেজাৰ গুচি গ'ল নহ'লে এমপ্লয় এটা গুচি গ'ল কেনে কেনাই অৰ্ডাৰ আছে তুমি লাষ্টত কনফাৰ্ম কৰি দিলে এইটো অৰ্ডাৰ এন তাত যাই য এ বনাচ কৰি দিব এনেকোৱা এ আই মানে তোমাৰ জীৱনটো সহজ কৰিব আহিছে আৰু ত তোমাৰ যিমান ভালকে মাৰ কৰিব পাৰে এ আই এইটো তোমাৰে ভাল আৰু যেনে তুমি অফিচত কাম কৰিম মই যেনেকা কৈছো যেনেকে প্ৰেজেণ্টেচন বনাব দিলো তোমাৰ বছ কলে তোমাক পাঁচ মিনিটত এটা প্ৰেজেণ্টেচন লাগে যেনেকা বনাব না তুমি এ আইত কৈ দিলে মোক এনেকা প্ৰেজেন্টেচন লাগে এইটো ত বিষয়ত লাগে এনেকা বনাবি ইমান মিনিটৰ বনাবি ইমানটা চিজৰ তোমাৰ চাইড বনাব লাগে তোমাৰ এইটো পাঁচ মিনিট পাঁচ মিনিট কি দুই মিনিটতে হৈ যাব। ইয়াৰ পাছত কি তুমি বদলি কৰিব আছে তুমি ৱাহা পে বদলি কৰি ল তোমাৰ হৈ গল কাম। ত লেকিন ইয়াৰ আগত তুমি ভাবা তুমি তোমাক বচ সকলে তুমি বনা প্ৰেজেণ্টেচন তুমি হাতত বনাব পাৰা হাতত বনালে তোমাৰ ইটো বনাল ইটো কৰা তুমি নহয় নহলে ধৰি লোৱা তোমাৰ এক ঘন্টা মানতো লাগি যাব এই ঘ দু এক ঘণ্টা মান নে দেৰ ঘণ্টা মান লাগি যাব এক ঘণ্টা নহয় আধা ঘণ্টা তো লাগি যাব আধা ঘণ্টা পৰা এক ঘণ্টাতো লাগি যায় আৰু একদম লেকিন তুমি এ আই লগত খালি পাঁচ মিনিট হৈ যাব এইটো কামটো তোমাৰ এক ঘণ্টাৰ কামতো পাঁচ মিনিট সেইটো মানে এ আই তোমাক টাইমটো বচাব আহিছে আৰু তুমি এ আই ইস্তেমাল কৰিলে তোমাৰ কামোবোৰ অৰ ভাল হব লেকিন মানুহবিলাক ভাবে এ য়াই আমাৰ কাম লৈ লব নহয় এ আই নলয় মানুহখিনি তোমাৰ এ আইতো চলাব জানিলে ইয়ে লব আৰু তোমাৰ কাম তেনেকা আৰু
উম সেইটোৱে উম
অ এ আই কাম এ আই কাম লব মানে মানে এনেকাতো নহয় বাও নল'ব ল'ব পাৰে কাবাৰ কাবাৰ ল'ব যেনেকে তোমাৰ কোনো কোনো কম্পানীত এ লয় আছে যেনেকে তোমাৰ ডাটা এনালিটিক্স আছিল আগতে যেনেকা এইবিলাক পজিছন আজিকালি কি হৈছে মানে অ যে মা যিবিলাক ডাটা এনিলিটিক্স কৰিবলৈ পজিচন হতাই দিলে কৰে এইটো আমি এ আই ডালি দিম আমাৰ কোম্পানীৰ ৰিপৰ্ট এ আই হিচাপে চাই লম এটা এনেকা কামক এ আই কৰি দিব এনেকা এ কোনোবা কোনোবা কাম বিলাক এ আই বিলাক লব পাৰে। চব কাম ল'বা নোৱাৰে লেকিন তুমি নিজৰ কাম বচাব কাৰনে কি কৰিব লাগে এ আই শিকা তা টাইমত চলা তেনেকা সময় যায় আছে তেনেকা গুচা তেতিয়া তোমাৰ জবখন বাচিব তোমাৰ এনেকোৱা বস্তু অহ দে ইয়াৰ ভাল কাম কৰি আছে এ আই এ আই ইষ্টমাল কৰি আছে ইয়াৰ লগত নিজৰ কামবোৰ সহজ কৰি দিলে এনেকোৱা ইয়াত যিমান আছে ইয়াক ৰাখিম যাৰ নাই ইয়াক ওলাই দিব এনেকোৱা আৰু তুমি কি ভাবা?
মানে এইটোয়ে আহ যিমান আহ যিমান আমি এ এ আইতো সিমানে ভা আমাৰ এ আই কাম ল'ব মানে এ এ এভৰিথিং টো এ আই কম্পিউটাৰ আছে যিমান আমাৰ যি ডাটা আছে সেইবিলাক এ আই শিকিব কৰিব পাৰিব। মানে ইমানো নোৱাৰিব এ আই এ আই বহুত ভাল মানুহ বিলাক ভাবে এ আই আমাৰ বস্তু কেইটা মানে কাম কেইটা ল'ব নোৱাৰিব তেতিয়া এয়াই এ এ এ মানে লৈয়ে ল'ব মানে বেছিভাগ। যিমান আমাৰ, ফিজিকেল কাম বিলাক ই নোৱাৰিব। ডিজিটেল যিমান আছে ই কৰিব পাৰিব মানে এয়াই তুমি কিয় দিয়া এ কি বাৰু টাস্ক দিয়া এক কৰি দিয়ে মানে মানুহতকে বেছি কি কয় এৱ ব্ৰেইন টো এভৰিথিং নানে ন ই হ আৰু মানে যোনটো সময়ত খোলে
উম।
ঘণ্টা লাগে এনেকুৱা হয় নে নাই?
উম উম ঠিকে কৈছা।
এইড তুমি তৰ উম।
মই এইটো ভাবো মানে এ আইটো মানে অ কিহ তো মানে ক'ত ভাল হয় মানে তুমি তুমি যিমান পাৰে ইমানে ইয়াস্পকতে মানে ভাল আৰু তোমাৰ বদন ম তোমাৰ বুদ্ধি কৰে ভাল আৰু তুমি নতুন নতুন জ্ঞান পাব তুমি কেনেকুৱা বস্তু বিলাক চলে গ'ম পাব। মানে এয়াই তোমাৰ বুদ্ধিকাৰী আছে আৰু তুমি বুদ্ধি ডাঙৰ কৰিব কাৰণে এইয়াই ইষ্টেমাল কৰিলে তোমাল ভাল আৰু সেইকাৰণে মইতো ভাবো মই যিমান পাৰো ইমান ডেইলি তোমাৰ দিনটোত মানে যিমান পাৰো এইয়াই ইনষ্টল কৰিব বিচাৰো মানে এয়াই বিচাৰো যিমান পাৰো মই কৰিলে মৰে ভাল আৰু মোৰ কামবোৰ সহজ যায় আৰু এনেকা। দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল তোমাল লগতো বিষত কেতিয়াবা কথা পাতিম দিয়া।
উম, উম দিয়া।